হেল্ল' অ শুনি আছো কি কৰি আছা?
এইয়া মই তোমাৰ ভাতকেইটা খাই অকণমান বহি আছোঁ
অ অ এ ময়ো এনে ভাত আহ খাই অলপ বা খাউডত বহি আছো বাকী খবৰ ভাল
অ মোৰ ভালে ভালে তোমালোকৰ ভালনে
উম ভাল ভাল ভাল ভাল অ ভাল ভাল বাকী তোমালোকৰ ফালে গৰম কেনেকুৱা পৰিছে
আজি গৰম বহুতো ও তোমাৰ আজি পানী খাই খাই আমনি লাগি গৈছে মই তোমাৰ অকনমান নেমু পানী চেমু পানী খাই আছো আজিৰ পৰা বহুত গৰম পৰিছে তুমি পানী চানী খাই থাকিবা আকৌ দেই ডিহাইড্ৰেশ্যন হৈ যাব নহলে
পানী মই খাই থাকো অ তাকে এতিয়া চামাৰভেকেচন দিছে নহয় কিবা প্লেনিং কৰি আছা নাই?
চামাৰভেকেচনৰ তোমাৰ মানে কি হৈ আছে অলপ পঢ়া-শুনা অলপ বেক লক লাগি আছিলে মানে তাৰ পিছতে তাকে ভাবিছো অকমান সেই বেকলগ খিনি ভাঙিম আৰু বাকী অলপ ফুৰা মেলা মানে এদিন দুদিন মানে চামাৰ ভেকেচনৰ ইমান টাইমো নহ'ব ন যিহেতু একজামো আছে, অহা অহা সন্মুখত গতিকে একজামৰ কাৰণে অলপ প্ৰিপেৰেচন কৰিব আছে বাকী তোমাৰ অকণমান জেনেৰেল মানে সেই কাৰণে দিনটোত সি খিনি টাইম দিওঁ আৰু অলপ তোমাৰ ধৰা নিউজ পেপাৰ পঢ়া চহা সেইখিনিত
বাকি তোমাৰ কোৱা তোমাৰ কেনেকুৱা।
মোৰও ঠিক মোৰ ঠিকে থঠাকে চলি আছে বাৰু আহ বৰ্তমান অ যি অ আছে সেই মতে গৈ আছো বাকী কি মই এই পঢ়া কথা পঢ়া কথা এটা ওলালে বাও কলেজৰ পিছত তুমি এ ক'ত পঢ়িবলে মানে ভাল পাবা ওচৰতে নে অলপ দূৰত পঢ়িবলে ভাল পাবা
অ মোৰ তোমাৰ মানে কি হ'ল মোৰ অ মন আছে তোমাৰ মানে অকমান অ কি হয় অ ভাল কলেজতে পঢ়িবলৈ মন যায় বাৰ চবৰে এতিয়া অ মোৰ মানে অলপ অৱস্থাটো ইমান ভাল নহয়। আৰ্থিক অৱস্থাটো
হয়
ঘৰৰে হওক বা সেইয়ৰে হওক হয়। গতিকে মই তোমাৰ অ ভাল কলেজ এখনত পঢ়িবলৈ বিচাৰিলে। তোমাৰ ঘৰ পাই দুৰ হৈ বাৰু কিন্তু অ কিন্তু পঢ়ো বুলি লে তুমাৰ ভাল ধৰণে যদি চি থাকে বা সুবিধা থাকে তেনেহলে ওচৰ কলেজত পঢ়াটো মোৰ মতে কোনো ধৰণৰ চাগে অসুবিধা হ'ব বুলি মই নাভাবো।
হয় হয় হয় হয়। বৰ্তমান সময়ত তুমি এটা কথা লক্ষ্য কৰিছা ন যে অ মানুহে দূৰত পঢ়িব গলে বা বিদেশত মানে একচুৱেলি এতিয়া বৰ্তমান আমি মই ওচৰৰ পৰা আৰম্ভ কৰিছো ন মানুহৰ ল'ৰাজনে। ভাল ৰিজাল্ট কৰিলে বা বেয়া ৰিজাল্ কৰিলে যদি দূৰত পৰিবলৈ যায় তেওঁলোকে হয়তো। বহুতো ঠাট্টা টাইপৰ কৰে যে এ এটা ৰিজালট কৰি সেই ল দূৰলৈ যাবলৈ হৈ গ'ল বা বাহিৰত পঢ়িবলৈ হৈ গ'ল বা বিদেশলৈ যাবলৈ গ'ল তুমি কি ভাবা এই ক্ষেত্ৰত মানে যি আমাৰ সমাজ সমাজৰ যি চিন্তা ধাৰণা সেইটো আচলতে একচুৱেলি ভাল ধাৰণাজানো।
আচলতে তুমি যোনটো কথা কৈছা সেই মানসিক কথাটোৰ কথা যোনটো কৈছা। সেই মানসিকতাটো আচলতে এটা নিক- উৎকৃষ্ট মানসিকতা বুলি মই ভাবো কাৰণ তাৰ তাৰ আঁৰৰ যোনটো বা তাৰ আৰ যোনটো লক্ষ বা তাৰ তেওঁৰ জীৱনৰ যোনটো লক্ষ্য- সেই বিষয়ে গম নাপায় কোনোবা এখন কোনোবা এজন মানুহক- জ কৰাটো আচলতে মই এ ভাল বুলি নাভাবো কাৰণ তেখেতে এখন আঁতৰত পঢ়িবলৈ মন কৰিছে ফূৰ্তিত নহয় তেখেতৰ সুবিধা তেখেতৰ এটা লং টাইম ভাৰ্জন বা এটা লং টাইম লক্ষ্য় বা এইমক হে কৰিহে তেখ কেডাল পঢ়ি বহি কৰিছে। গতিকে সেই ক্ষেত্ৰত আমাৰ সমাজৰ বহুত মানুহৰ এনেকুৱা থাকে যে তেওঁলোকৰ নিজৰ কেপেবিলিটি নাথাকে বা কেপাচিটি নাথাকে নিজৰ সন্তানক- পঢ়াবৰ কাৰণে কিন্তু আনৰ সন্তান গলেও কি কৰে তেওঁলোক সুখী নহয় আচলতে তেওঁলোকৰ লগত- সহযোগী নহয় আনকি তেওঁলোকৰ এটা মচক কৰাহে ব্যস্ত থাকে আচলতে মই এইটো মানসিকতা আচলতে বহুত তলৰ মানসিকতা বা নিকৃষ্ট মানসিকতা বুলিহে গণ্য কৰো
হয় হয় নিশ্চয় ভাৱে আৰু তুমি আৰু এটা কথা লক্ষ্য কৰিছা নে বৰ্তমান সময়ত যে বৰ্তমান সময়ত যি মানে বিদেশলৈ যিটো ট্ৰেন মানে এতিয়া মানে বিদত ট্ৰেন নহয় একচুৱেলি সেইটো এটা ভাল কথাহে যি ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰি বিদেশত পঢ়লৈ যাবলৈ মন কৰে একচুৱেলি মানুহে সেই ক্ষেত্ৰ ক বহুতো কথা কয় যে বিদেশলৈ গ'লে আৰু নিজৰ দেশলৈ ঘূৰি আহিবলৈ মন নকৰিব বিদেশ। গলে বিদেশৰ জাতিৰ মানে বি বিদেশী জাতিৰ মানে তোমাৰ আহ- অ তাত কৰ্ম আজিত নিজকে স্থাপিত কৰিলে বৰ্তমান তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বৰ্তমান সমাজত অ দেখা পোৱা যায়। কথা আলোচনা কৰা দেখা পোৱা যায় তুমি কি হয় এই ক্ষেত্ৰত যে এজন ছাত্ৰ বা ছাত্ৰী বিদেশত পঢ়িবলৈ যায় তেওঁ আচলতে সেই বাহিৰা দেশৰ সংস্কৃতিৰ আদৰ্শক জানো সঁচা ভাৱে আঁকোৱালি লয় জানো বা তেওঁ নিজৰ দেশখনক পাহৰি যায় জানো সঁচা হ
মানে তোমাৰ কথাটো এনেকুৱা ধৰণৰ এতিয়া এই যোনটো মানসিকতা এই মানসিকতা তোমাৰ আছিলে সেই আনন্দৰাম বৰুৱা সহঁতৰ দিনতে মানে আনন্দ বৰুৱা আনন্দৰাম বৰুৱা এতিয়া সেইটো সময়ত হৈছিলে কি আগৰ দিনত যে আমাৰতটো ওচৰ পঢ়িবলৈ যিহেতু বিদ্যালয় বা বিশ্ববিদ্যয়ালয়সমূহ নাথাকে। এতিয়া খুব এনেকুৱা আদ্যৱন্ত লোক আছিলে যি সকলে এটা ঘূৰি ঘৰৰ পৰিয়ালৰ এনেকুৱা লোক আছিলে যিসকলে নিজৰ সন্তানক বাহিৰত পঢ়োৱাবলৈ সাহস কৰিছিলে কাৰণ সমাজখন তেতিয়া এনেকুৱা কোৱা আছিলে যে কেনেবাকৈ তেওঁলোকৰ সন্তান বাহিৰত পঢ়িবলৈ যাই হেই উ ইউৰোপীয় বা পাশ্চাত্যৰ সংস্কৃতিৰ প্ৰতি আসক্ত হৈ নিজৰ সংস্কৃতি পাহৰি যাব ধ পাহৰি যাব নিজৰ খাদ্যভাস পাহৰি যাব সেইবিলাকক বেছি বিশ্বাস কৰিছিল। গম পাইছানে নিজৰ অস্তিত্ব পাহৰি যাব বুলি। বে বিশ্বাস কৰিছিল সেই ধ্যান ধাৰণাটো আচলতে আগৰ দিনতহে আছিলে কিন্তু সেই সময়তো আনন্দৰাম বৰুৱাৰ পৰা আৰম্ভ কৰি যিসকল ব্যক্তিয়ে বাহিৰত অধ্যয়ন কৰি আহিছে আমি মহাত্মা গান্ধীৰ কথা কওঁ। প মহাত্মা গান্ধীয়ে যে তেতিয়া তোমাৰ আফ্ৰিকা বা ইংলেণ্ডত যেতিয়া তেখেতে আইন পঢ়িব। গৈছিলে তেতিয়া মাতৃৰ ওচৰত শপত খাই গৈছিলে যিহেতু তেখেতে আহ ব্ৰাহ্মণ সম্ভ্ৰান্ত পৰিয়ালৰ আছিলে তেখেতে মাকৰ ওচৰত শপত খাই গৈছিল। যে মই তাত তালৈ যাওঁতে কোনো ধৰণৰ মদ মাংস নাখাও আমি পাশ্চাত্য়ৰ সংস্কৃতিৰ লগত স্বাম স্বামিল নহও নিজৰ অস্তিত্ব বজাই ৰাখিম সেই বুলি তেখেতে হেৰি কৰি গৈছিলে এতিয়া মই ভাবো এইটো বহুত পুৰণি মানসিকতা আচলতে এই মানসিকতা বৰ্তমান সময়ত সলাব হ'ল। সেই দ্বিতীয় কথা আৰু এটা হয় এতিয়া দ্বিতীয় কথা আৰু এটা হ'ল কি যে এ তুমি যোনো কলা যে বাহিৰত পঢি যোৱা কথাটো আচলতে শিক্ষাৰ ক্ষেত্ৰত এটা ছাত্ৰৰ কথাটা কথা যে ছ্ৰ ই নং অধ্যয় নং তপ এতিয়া এনেকুৱা কথাও আছে যে কেতিয়াবা অধ্যয়নৰ কাৰণে বা এটা ডাঙৰ এটা সপোন পূৰণ কৰিবৰ কাৰণে কেতিয়াবা ঘৰৰ পৰা গৃহত ত্যাগি হ'বও লাগিবও পাৰে। নিজৰ মাতৃভূমি কেইদিনমানৰ কাৰণে ত্যাগ ত্যাগ কৰিবও লাগে। প লগীয়া হ'ব পাৰে। সেই ক্ষেত্ৰ মই ভাবোঁ যেখেতৰ কোনো ধৰণৰ ভুল নাথাকে। কাৰণ তেখেতে অধ্যয়ন কৰাৰ ক্ষেত্ৰত বেলেগ এখন দেশত কৰিব পাৰে কিন্তু তেখেতৰ যদি। সঁচা ভক্তি বা সঁচা মন যদি মাতৃভূমিৰ প্ৰতি থাকে তেখেতে মাতৃভূমিক লৈ কাম কৰিব। আকৌ তোমাৰ এনেকুৱা ধৰ আকৌ তোমাৰ এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী দেখা পোৱা যায়। যিসকলে মাতৃভূমিত অধ্যয়ন কৰে বা তেখেতে নিজৰ দেশত অধ্যয়ন কৰে কিন্তু তেখ তেখেতে কি কৰেগৈ নিজৰ কৰ্ম সংস্থাপনটো ক'ত লৈ গৈ বাহিৰ দেশত লৈগৈ। তুমি সেই ক্ষেত্ৰত কি কবা এই ক্ষেত্ৰত কোন কোনটো প্ৰজাতি বেছি ভাল যে বাহিৰত অধ্যয়ন কৰি নিজৰ মাতৃভূমি। কাম কৰা নে মাতৃভূমি অধ্যন কৰি বাহিৰৰ দেশত কাম কৰা কোনটো তুমি ব্যৱহাৰ কৰা।
হয়। অ বৰ্তমান সময়ত মইতো তোমাৰ প্ৰথম অপশচনটো কৰিম যে অ হাই দেশত পৰি নিজৰ মাটি দেশীখনৰ কাৰণে যি কাম কৰা বা নিগাজিকৈ নিজৰ যি অৰিহণা আ সেইটো আচলতে বহুত ভাল কথা হয় কিন্তু বৰ্তমান সমত তুমি যিটো কথা কৈছা যে আহ নিজৰ দেশত পৰি আহ বাহিৰা দেশৰ কাৰণে কাম কৰা সেইটো একচুৱেলি বাধ্যতাপ কৰিব লগা হৈছে প্ৰম আমাৰ নিজৰ দেশত য আন এমপ্লমে যিটো অৱস্থা হৈ আছে তাৰ কাৰণে ম যি এতিয়া ছাত্ৰ ছাত্ৰীসকললে সেই বাহিৰ দেশলৈ যাবলৈ বাধ্য হৈ পৰিছে।
হয় হয় হয় হয়। গতিকে এতিয়া বৰ্তা তুমি যোনটো কৈছা কথাটো এতিয়া এটা মানে কি হৈছে আজিকালি ভাৰতত বসবাস কৰা প্ৰায়ভাগ তোমাৰ প্ৰকাণ্ড পৰিয়ালৰ মানুহৰে কি হৈছে এই অন্যান্য দেশলৈ কি হৈছে চিফ্ট হৈ পৰিছে বা তেওঁলোকে গমন কৰিছে এতিয়া এতিয়া তেওঁলোকৰ মতে বা আমাৰ বহুতৰ ধাৰণাৰ মতে এইটো কথা যে আমাৰ ভাৰতবৰ্ষ যিহেতু টেক্সৰ পৰাই হক যিমান খিনি আমাৰ ব্যৱস্থা। ব্যয়ৱস্থা খিনি সঠিক নোহোৱাৰ কাৰণে তেওঁলোকে আচলতে বাহিৰলৈ গ্ৰমন কৰিছে।
হয় হয়। এতিয়া দেখা পোৱা গৈছে যে হয় তুমি এতিয়াতো দেখা পাইছা যে বহুতো। ডাঙৰ নামৰ ইনফ্লয়েঞ্চৰ এতিয়া বাহিৰৰ দেশত থাকি ই নিজকে মানে বহুতো ডাঙৰ মানুহ বুলি। পৰিচয় দি আছে কিন্তু একচোয়েলি তেনেকুৱা দৰে হ'ব নালাগে নিজৰ দেশখনৰ কথাও অঁ ক'ব লাগে হয়। নহয়।
হয়, হয় নিশ্চিত নিশ্চিত ৰূপে নিশ্চিত ৰূপে আচলতে কি হৈছে কথাখিনি যে তেওঁলোকৰ বাহিৰা দেশত ডেইলী লাইভষ্টল লাইফষ্টাইল যোনটো আ সেই লাইফষ্টাইলসমূহ। স্বদেশৰ লোকক দেখুৱায় বা তেওঁলোকে শ্বেয়াৰ কৰে কথাখিনি। হয় নে নহয় যাৰ ফলত। অনুভৱ কৰে যে আমি আহ আমি নিজৰ মাতৃভূমি এৰি আহি ইমান এখন। উন্নয়ন দেশত বা উন্নয়নশীল দেশত বসবাস কৰিছো ইয়াত ইমান খিনি সা সুবিধা। ইমান খিনি উন্নত মই এইটো কথা নাভাবো যে যি নিজৰ দেশৰ ইমানখিনি অৱস্থা বা ইমান খিনি অঁ দুখ অৱস্থা। দেখিও ইয়াৰ পৰা পলায়ন কৰে আৰু অন্যয় এ অনান্য এখন দেশত গৈ। তেওঁলোকৰ আহ উন্নয়নতহে যোগ দিয়েগে নিজৰ দেশৰ উন্নয়নত। কোনো ধৰণৰ অৰিহণা আগ নবঢ়াই সেইটো ক্ষেত্ৰত আচলতে মই ভুল বুলি ভাবো। কাৰণ আমাৰ নিজৰ দেশখনক যেতিয়া আমি কম সৰুকে হ'লেও একো এটা অৰিহণা আগবঢ়াও। হ'ব নোৱাৰো সেই ক্ষেত্ৰত আমাৰ মাতৃভূমি বুলি ক'বলৈ আমাৰ কোনো অধিকাৰ নাথাকে বুলি মই ভাবো।
হয় হয় হয় নিশ্চয় ভাৱে তুমি ঠিক কথা কৈছা। আৰু বৰ্তমান সময়ত এই বিষয়টোকৰ বৰ্তমানত বহুতো চৰ্চা হৈ থকা দেখা পোৱা যায় ঠায়ে ঠ। সমাজৰ মাজত আহ তুমি কি কথা ক কি মানে আমি এতিয়া কি ধৰণৰ কাম কৰিলে এই যি। সমালোচনাত সেইটো দূৰ হব বুলি তুমি ভবা।
হয় মই এ এটা কথা ভাবো যে যি ধৰণে আমাৰ আদৰ্শ মহাত্মা গান্ধী আনন্দৰাম বৰুৱা এইবিলাককে আৰম্ভ কৰি আমাৰ অসমৰ যথেষ্ট সংখ্যক এনেকুৱা ধৰণৰ লোকো আছে। তোমাৰ লক্ষ্মীনাথ বেজবৰুৱৰাকে আৰম্ভ কৰি চন্দ্ৰ কুমাৰ আগৰৱালা। আৰম্ভ কৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা এইসকল লোকে ইমান ইউৰোপৰ। সি তেতিয়াই। ইমান জটিল সময়ছোৱাতটো তেওঁলোকে শুনিছা।
হয় হয় শুনি আছো কোৱা।
অঁ জটিল সময়ছোৱাাতটো বা কঠোৰ দুৰ্গম অৱস্থাতো তেওঁলোকে বাহিৰা। দেশত বা অন্য দেশত অধ্যয়ন কৰি মাতৃ নিজৰ দেশ মাতৃ হকে কাম কৰিছিলে। বা দেশ দেশ মাতৃৰ সাহি সাহিত্যিক সাহিত্য। সংস্কৃতিৰ দেশত দিশত কাম কৰিছিলে বা অৰিহণা যোগাইছিলে বৰ্তমান সময়ত ইমান। অচল সময়টো যদি আমি আমাৰ মাতৃভূমিক যদি মনত বা নিজৰ হৃদয়। স্থান দিব পৰা নাই বা মাতৃভূমি হকে কাম কৰিব পৰা নাই আচলতে এটা বৰ্থতা আমি সেই মানসিকতা সলাব লাগে। নিজৰ উন্নয়ন আচলতে নিজৰ। দেশখনৰ উন্নয়নক সদায় সমৰ্থন কৰিব লাগে আনৰ উন্নয়নত আমি। সহজত চামিন হ'ব পাৰোঁ। কিন্তু নিজৰ উন্নয়নত কেতিয়া আমি গৌৰৱবোধ কৰাটো আচলতে আহ এটা প্ৰকৃত গৌৰৱ। ৰ কাৰণ বুলি মই ভাবো নিজৰ কৰ্মৰ যোগেদি বা নিজৰ কামৰ জৰিয়তে যদি মাতৃভূমিক ক্ষুদ্ৰ পৰিমাণে যদি আমি সকাহ কৰিব পাৰিছো বা উন্নয়ন দিব পাৰিছো সেইটোৱে আচলতে আমাৰ জীৱনৰ মূল সফলতা বুলি মই ভাবো
হয় হয় হয়। নিশ্চয়ভাৱে নিশ্চিতভাৱে, তুমি ঠিক কথা কৈছা আৰু বৰ্তমান সময়ত যি নৱপ্ৰজন্ম আছে সেইটোয়ে কৃষক বেছি উৎসুকতা প্ৰকাশ পায় যাব কাৰনে হয় নহয়?
হয় হয় হয়।
আমি এই ক্ষেত্ৰতে, অ হয় তেওঁলোকে এটি তেওঁলোকৰ যি সপোন সেয়া সপোন পূৰ কৰিব লাগে, তাৰ লগতে আমি তেওঁলোকক অহ বুজাব লাগে যে আহ বাহিৰ দেশত পঢ়িব গৈ নিজৰ দেশ খনৰ কথা পাহৰি যাব নালাগে জানে হয় নে নহয়?
হয় হয়, নিশ্চয় ৰূপে নিশ্চিত ৰূপে।
ঠিক আছে তেতিয়াহলে আজিলৈ ৰাখিছোঁ, আহ বহুত অহ ৰাতিও হৈ গৈছে এতিয়া।
হয় হয় নিশ্চিত ৰূপে।
আকৌ এদিন এনেদৰ এ এনেকুৱা এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি আশা কৰিছো।
হয় হয় হয়, নিশ্চয় লগ পাম এইটো নতুন বিষয়েৰে নতুন গঠনাত্মক।
হয় হয় হয় হয়।